হয় নমস্কাৰ।
হয়, শুনিছা নে?
শুনিছো, কওকচোন।
অ' ভালে আছে।
হয় ভালে আছো, আপুনি?
ময়ো ভালে আছো, কি কৰি আছে?
বৰ্তমান- মান এনেই।
অঁ মই ভাবিছিলো আপোনাক এটা ফোন কৰো পুথিৰ গুৰুত্বৰ বিষয়ে অলপমান কথা পাতো। কি কয়?
অঁ নিশ্চয় নিশ্চয় বহুত ভাল বিষয়, কওকচোন।
মানে পুথি মানুহৰ জীৱনত মানে অন্যতম শ্ৰেষ্ঠ বন্ধু মানে ই আমাৰ জ্ঞান বুদ- ধি আৰু মানে চিন্তা শক্তি বৃদ্ধি কৰে। মানে মানুহে কয় নহয় আমাক মানুহে লগৰি যাব পাৰে, কিন্তু যদি এখন আমি ভাল কিতাপ পঢ়ি দিওঁ- তেন্তে মানে সেই কিতাপ খনে আমাৰ গোটেই জীৱনভৰ স্ম স্মি মানে স্মৰণীয় হৈ থাকিব বা আমি- মনত লাগিব পাৰিম, সেয়েহে মানে ক'বলৈ গ'লে এ আমাৰ- শ্ৰেষ্ঠ বন্ধু হৈছে আমাৰ অঁ যিবোৰ পুথি বা কিতাপ।
ঠিক কৈছে। পুথিৰ পৰা আমি বহুত বিষয় শিকিবলৈ পাওঁ, - জীৱনৰ বহুত কথা বিষয়ে জ্ঞান লাভ কৰো। নহয় জানো?
হয় হয়, ঠিকে কৈছে মানে আমি যিবোৰ জ্ঞান এনেই লাভ কৰিব নোৱাৰো, - সেইবোৰ আমি কিতাপ পঢ়ি বা পুথি পঢ়ি জ্ঞান অঁ লাভ কৰিব পাৰো।
হয় নিশ্চয়। পুঠিয়ে আমাৰ বহুতখিনি কথাই শিকায় এতিয়া পুথি শিক্ষাৰ ক্ষেত্ৰত পুথিৰ মানে ভূমিকা কেনেকুৱা আপুনি যদি আপোনাক যদি মই সুধো।
মানে শিক্ষাৰ মূল আধাৰেই হৈছে পুথি, আমাৰ পাঠ্যপুথিৰ সহায়ত মানে ছাত ছাত্ৰ ছাত্ৰীৰ বিভিন্ন বিষয়ত জ্ঞান লাভ কৰিব পাৰে বা পৰীক্ষাৰ প্ৰস্তুতি কৰিব পাৰে মানে আমাৰ যিবোৰ আ পৰীক্ষা আছে সেইবোৰ আমি পৰীক্ষা কেতিয়া সফল কৰিব পাৰিম যেতিয়া আমি মে কিতাপবোৰ পঢ়ো অ' বা পাঠ্যপুথি পঢ়ো যদি আমি পাঠ্যপুথি নপঢ়ো তেন্তে মানে আমি পৰীক্ষাত সফল হ'ব নোৱাৰিম। কিন্তু আমি যদি পাঠ্যপুথি একদম ভালদৰে পঢ়ি লওঁ বা আমাৰ মনত থাকি যায় তেন্ত মানে আমি স পৰীক্ষাত সফল হোৱাৰ পৰা আমাৰ কোনেও ৰখাব নোৱাৰে বা আমি আমি পৰীক্ষা সফল হ'বই পাৰিম।
হয় নিশ্চয়। এতিয়া কেৱল মানে বিদ্যালয়ত যিবোৰ পাই পাঠ্যপুথি পাওঁ সেই পাঠ্যপুথিৰ বাদে আন পুথিও সমানে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়নে?
হয় নিশ্চয়, মানে আমি অকল এই বিদ্যালৰ চাৰিবেৰ মাজত থকা কিতাপবোৰ পঢ়াই যে আ, মানে আমাৰ আ, প্ৰয়োজনীয় সেইটো নহয় আমি মানে এই কিতাপবোৰৰ বাহিৰেও যেনে গল্প তাৰোপৰি আ অ' উপন্যাস, জীৱনী, বিজ্ঞান, ইতিহাস আহ, মানে ভ্ৰমণ কাহিনী এইবোৰো পঢ়িব লাগে। মানে আমাৰ আ, যিবোৰ মহৎ লোকৰ জীৱনী আছে এইবোৰ পঢ়িলে মানে আমাৰ আ জ্ঞান বৃদ্ধি পাই বা তেওঁলোকৰ পৰা মানে আমি অনুপ্ৰেৰণা ল'ব পাৰোঁ। বা যিবোৰ ইতিহাস আছে, ইতিহাস সমৃদ্ধি আমি আমি নিজৰ অসম দেশ বা ভাৰত ভাৰত দেশখনৰ কথা জানিব পাৰোঁ আহ, বা মানে বিভিন্ন ইতিহাস সমৃদ্ধৰ কথা জানিব পাৰোঁ। আৰু মানে যিবোৰ ভ্ৰমণ কাহিনী সেইবোৰৰ সেইবোৰৰ দ্বাৰা মানে আমি আ, মানে উম, বিভিন্ন ঠাইৰ কথা, বিভিন্ন পৰম্পৰা মানে বিভিন্ন মান নুহ মানে এইবোৰৰ মানে বিষয়ে বহু বহুখিনি কথা জানিব পাৰোঁ।
হয় হয় নিশ্চ পুথি পঢ়াৰ অভ্যাসে আমাৰ মানে
হয় কওক।
মানে পুথি পঢ়াৰ অভ্যাসে মানে আমাৰ ভাষাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায়?
মানে পুথি নিয়মিত পঢ়িলে মানে আ, শব্দ সম্ভাৰ বৃদ্ধি পায় মানে আহ, ভাষা শুদ্ধ হয় আৰু মানে লিখা পঢ়াৰ মানে আহ, দক্ষতা উন্নত হয়। আমি যদি কিতাপ এখন মানে সদায় পঢ়ি থাকোঁ বা মানে কিতাপবোৰ পঢ়ি থাকোঁ তেন্তে আমি যদি ভালদৰে পঢ়িব নাজানো তেন্তে আমি ভালদৰে পঢ়িব জানা হম। মানে বিদ্যা মানে আমাক বহুতে কয় নহয় তুমি যদি ভালদৰে পঢ়িব খুজা তেন্তে মানে সদায় আ, কিতাপ পঢ়িবৰ চেষ্টা কৰিবা বা পঢ়িবৰ চেষ্টা কৰিবা। তাৰফলত মানে তোমাৰ শব্দ ভাণ্ডাৰো বৃদ্ধি পাব বা তাৰপিছত আমাৰ আ, যিবোৰ শুদ্ধ আমি শুদ্ধকৈ পঢ়িবও জানিম বা লিখিবও জানিম।
হয় নিশ্চয়।
মানুহ বাৰু পুঠি বা পুথিয়ে মানে মানুহৰ নৈতিক মূ্ল্যবোধ গঢ়ি তোলাতো সহায় কৰে আপুনি এই বিষয়ে কি ভাবে?
এই বিষয়ে মই ক'ব বিচাৰো যে পুথিয়ে আমাৰ যিবি যিসকল মানে মহান ব্যক্তিসকলৰ জীৱনী হওক তেওঁলোকৰ ভাল কামৰ যদি আমি কাহিনীবিলাক পঢ়ো তেতিয়া আমাৰ সত ততা শৃংখলা, আমাৰ দায়িত্ব, আমাৰ ভাল গুণ এইবোৰ বিকশিত হয়।
হয়, ঠিকেই মানে এইবোৰ পৰা আ আমি মানে শৃংখলা, সততা, সত্যবাদিতা আহ দায়িত্ববোধ মানৱীয় সেই মানে সকলোবোৰ জানিব পাৰো মানে। অ, যিবোৰ আমাৰ আ, এখন এটা সুখী জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় বা আমাৰ চৰিত্ৰ গথনত আমাক সহায় কৰে।
হয় নিশ্চয়, নিশ্চয়। পুথি পঢ়িলে আমাৰ এই মানসিক বিকাশো হয় নেকি?
হয় নিশ্চয় হয়। মানে পুথিয়ে মন একাগ্ৰ কৰে, কল্পনা শক্তি বৃদ্ধি কৰে আৰু মানে নতুন ধাৰণাৰ সৃষ্টি কৰে। অ', মানে আমি যেতিয়া কোনোবা কোনবাখন কিতাপ পঢ়ি মানে মানে আমি সেই কিতাপখনৰ বিষয়ে ক'ত কৌতুহল জন্মিব জন্মিব যে এইখন কিতাপৰ কাহিনী কেনেকুৱা আছিল ইয়াৰ চৰিত্ৰ বিলাকৰ কাহিনী কেনেকুৱা আছিল বা আমি কল্পনা কৰিবলৈ ধৰিম এখন নতুন জগত বা নতুন-নতুন ধাৰণাৰ সৃষ্টি হ'ব। বা আমাৰ মগজুৰ বৃদ্ধি হ'ব। মানে উম এ, এ, মানে পুথি পঢ়াৰ পৰা মানে মানসিক বিকাশো মানে বহুত মানে সম্ভৱ হয়।
হয় নিশ্চয়। এতিয়া আপোনাক মই এটা কথা শুধিব বিচাৰিছো যে আমি যিহেতু পুথি পঢ়ি আহিছো সৰুৰ পৰা। বা আগতে মানুহে পুথি পঢ়ি আহিছে আজিকালিতো ডিজিটেল যুগ, বহুতে মোবাইল ফোন কম্পিউটাৰ ইণ্টাৰনেট এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি চলে ইয়াৰ ক্ষেত্ৰত পুথিৰ ওপৰত মানে কিবা প্ৰয়োজন আছে নে তেনেকুৱা?
হয়। মানে নিশ্চয় আছে, মানে আমাৰ যিবোৰ এইবিলাক ই বুক বা অনলাইন তথ্য এইবোৰ যে পাওঁ বা ডিজিটেল মাধ্যমৰ জৰিয়তে মানে সেইবোৰ যে বিশ্বাসযোগ্য আৰু মানে আ, বিশ্বাসী হ'ব সেইটো মানে সঠিক হ'ব সেইটো মানে গুৰুত্বপূৰ্ণ নহয়। কিন্তু যিবোৰ আমাৰ কিতাপ আছে সেইবোৰ মানে বিশ্বাসযোগ্য হয় বা তাৰে তথ্যবোৰ সঁঠিকো হয়। আৰু মানে এই চপা পুথিবোৰ পঢ়াৰ মানে এটা মানে মনোভাৱটোৱে বেলেগ, আমি যেতিয়া কোনোবা এখন কিতাপ পঢ়িম তাৰ যিটো এটা সুগন্ধ নতুন কিতাপৰ সেইটো মানে পঢ় মানে শুঙি মানে অ' গোন্ধটো লৈ পিনে আমাৰ ভাল লাগি যায় বা আমাৰ পঢ়ি পিনে এটা বেলেগ আনন্দ হয়। আৰু যিবোৰ মানে এই কিতাপ প্ৰেমীৰ লোক আছে বা পুথি প্ৰেমীৰ লোক আছে, সেইবোৰে মানে তেওঁ এই কিতাপ বোৰ পঢ়াৰ এটা মনোভাৱে বেলেগ অনুভৱ কৰে, তেওঁলোকৰ মানে এইবোৰ পঢ়ি মানে বহুতেই ভাল লাগে।
হয় নিশ্চয়, আপুনি সঠিক কথা কৈছে।
হয়।
পুথি আমাৰ মানৱ জীৱনৰ বা হওঁক, সমাজত হওঁক এনেকা উন্নয়নতো ভূমিকা পালন কৰেনে?
হয়, মানে নিশ্চয় কৰে, মানে শিক্ষিত আৰু সচেতন সমাজ গঢ়ি তুলিবলৈ মানে পুথিৰ বিকল্প নাই। আ, মানে জ্ঞানী নাগৰিকে মানে এখন সঠিক সমাজ গঢ়ি তুলিব পাৰে, যদি আমি এখন পুথি পঢ়ো তেন্তে মানে আমি আমি বহুখিনি আ সচেতন হ'ব হ'ব পাৰিম বা শিক্ষিত হ'ব মানে শিক্ষাৰ মূল আধাৰেই যিহেতু অ' কিতাপ বা পুথি। আমি যদি এখন উন্নয়নশীল বা ভাল নাগৰিক হ'ব খোজো, তেন্ত মানে
হয়।
টো অতি প্ৰয়োজনীয়, মানে আজিলৈ দেখা যায় যে মানে বহুতে ভালদৰে আচাৰ ব্যৱহাৰ কৰিব নাজানে। তেওঁলোকে চাগে কিতাপ পঢ়ে, তেওঁলো তেওঁলোকে সেই কিতাপ মানে আ সেই নৈতিকতাবোৰ ল'ব পৰা নাই। মানে কয় নহয় আপোনাৰ পৰিচয় আপোনাৰ ব্যৱ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, আমি যদি অ' সমাজৰ লগত মানে ভালদৰে ব্যৱহাৰ কৰো। তেন্তে মানে আমাৰ যিটো এটা প্ৰতিচ্ছবি আছে, সেইটো মানে ভালদৰে থাকি যায়। কিন্তু যদি আমি ভালদৰে ব্যৱহাৰ কৰিব নাজানো, তেন্তে মানে আমাৰ আ যিটো প্ৰতিচ্ছবি আছে সমাজৰ আগত, সেইটো মানে বেয়া হৈ যাব বা আমি আহ মানে ভালদৰে তেওঁলোকৰ আগত মানে সন্মানে লাভ কৰিব নোৱাৰিম।
হয় নিশ্চয়। আপুনি মোক ভাল কথথাই কৈছে বহুত।
হয়, আৰু শি-শিশুসকলৰ বাবে হয়, মানে শিশুসকলৰ বাবে পুথি মানে কিয় গুৰুত্বপূৰ্ণ?
শিশুসকলৰ কাৰণে পুথি বহুত বেছি গুৰুত্বপূৰ্ণ বিশেষকৈ আমাতকৈ কাৰণ শিশুসকলে যেতিয়া সৰু সৰুৰে পৰা পঢ়ি পঢ়ি আহে তেতিয়া তেওঁলোকৰ পঢ়াৰ প্ৰতি যেতিয়া অভ্যাস গঢ়ি উঠিব, তেওঁলোকৰ সৃষ্টি কল্পনা শক্তি, চিন্তা শক্তি এইবোৰ সকলো বৃদ্ধি পাই উঠে, ডাঙৰ ডাঙৰ হ'লে তেওঁলোক বোৰ মানে কি এইটো সমস্যাৰ সন্মুখীন নহয়, তেওঁলোক গোটেইখিনি বস্তু জানি পায়।
হয় ঠিকেই কৈছে, মানে শিশু এটা অ' অৱস্থা। অ' যিটো অৱস্থাত মানে আমি অ' তেওঁলোকৰ গাত যদি কিবা এটা অভ্যাস জাপি দিওঁ, তেন্ত সেই মানে সেই অভ্যাস টো মানে তেওঁলোকৰ গোটেই জীৱন ভৰ থাকি যায়। আমি সেই সময়ত যদি তেওঁলোকক মানে ভাল অভ্যাস কিছুমান কৰাও যেনে পুথি পঢ়া হওঁক বা আন কিছুমা হয় তেন্তে মানে তেওঁলোকৰ এই আ, অভ্যাস টো গোটেই জীৱন ভৰ থাকি যাব, তাৰফলত মানে তেওঁলোকৰ কেতিয়াও সম্যাৰ সন্মুখন হ'বলগীয়া নহ'ব।
হয় নিশ্চয় নিশ্চয়।
হয়।
এতিয়া আমি দেখিছোঁ যে আমাৰ গুৱাহাটীতে বা অসমত হওঁক, বহুত ধৰণ লাইব্ৰৰী আছে। কিন্তু লাইব্ৰেৰীসমূহত আজিকালি প্ৰায় খালী থকা দেখা যায়। এই ক্ষেত্ৰত আপুনি মানে লাইব্ৰেৰীৰ ভূমিকাৰ ওপৰত আপুনি কি ক'ব?
হয় মানে আপুনি একেবাৰে ঠিকেই কৈছে, আমাৰ যেতিয়া ন-নতুন নৱ প্ৰজন্ম হৈছে। তেওঁলোকে মানে আমাৰ আহ' মোবাইলতে বেছিভাগ কিছুমান মানে আহ পঢ়ে বা নপঢ়িলে মানে মোবাইলটোৰ লগতে ব্যস্ত থাকে কিন্তু মানে উম আমি যিবোৰ মানে অ' বয়সস্থ লোক আছে তেওঁলোকে মানে এই কিতাপৰ বোৰ এৰিব পাৰা নাই তাৰ তেওঁৰোকেই চাগে দায়ী। অ' মানে কিছুমানে কিন্তু আমাৰ নতুন নৱপ্ৰজন্মবোৰ মানে এই পুথিভঁৰালৰ দেখা আমাৰ কঠিন হেন কঠিন যেন হৈ পৰিছে। মানে অ' তাত অ' মানে তাত এটা মানে ধুনীয়া শান্তময় পৰিৱেশ হয়। যাৰ পুঠি পঢ়িব পাৰো বা কিতা পঢ়িব পাৰো। কিন্তু আমাৰ আন ঠাইত মানে সেই শান্তময় পৰিৱেশটো আমি লাভ কৰিব নোৱাৰো সহজতে। মানে পুথিত যিহেতু মানে পুথিৰ ভঁৰাল বুলি কোৱা হয় মানে জ্ঞানৰ ভঁৰাল। তাত আমি মানে শান্তময় পৰিৱেশ বা শৃংখলাবদ্ধ মানে দায়ত্ববোধ এটা লাভ কৰো, ত' আমি এইটো সময় কিতাপখন লৈছো, এইটো সময়ত ঘূৰাই দিব লাগিব মানে আমাৰ এটা দায়িত্ববোধ থাকি যায়।
হয় বহুত ভাল কথা কৈছে, ঠিকে ভালে কৈছে আপুনি। এ পুথি অকল সফলতা লাভ কৰাত মানে কেনেকৈ সহায় কৰে আমাৰ জীৱনত?
মানে অ' পুথিৰ পৰা আমি পুথিৰ পৰা লাভ কৰা জ্ঞান অভিজ্ঞতা আৰু মানে অনু নাই, মানে মানুহৰ সঠিক সিদ্ধান্ত লোৱাত মানে আমাক জীৱনত আৰু জীৱনত সফল হোৱাত সহায় কৰে। মানে আমি জীৱনত পুথিৰ পৰা আত্মবিশ্বাস পাওঁ বা তেতিয়া মানে আমাক মানে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে, আৰু যদি আমি সঠিক সিদ্ধান্ত লওঁ। তেন্তে মানে আমি জীৱনত মানে সফল হব পাৰিম, যাৰ ফলত মানে আমি অ' সফল হোৱাত মানে এই পুথি বিলাকে মানে বহুতেই আহ' ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। আৰু মানে পুথি পঢ়াৰ অভ্যাস আজিকালি কমি যোৱাৰ মানে বহুতো কাৰণ আছে। যেনে মোবাইল ফোন হওক বা সামাজিক মাধ্যমৰো আৰু অনলাইন মনোৰঞ্জন মানে অধিক সময় ব্যয় কৰাৰ ফলত। আমাৰ মানে যিটো পুঠিৰ গুৰুত্ব সেইটো কমি গৈছে আজিকালি আমাৰ আজিকালি যিটো নতুন নৱ প্ৰজন্ম আহিছে সেই নতুন প্ৰজন্ম নতুন নৱ প্ৰজন্ম প্ৰজন্ম তি মানে আজিকালি মানে বেছি মোবাইল ফোনৰ সামাজিক মাধ্যমৰ লগতে মানে লাগি থাকে যাৰ ফলত তেওঁলোকে মানে কিতাপ পঢ়া বা লাইব্ৰেৰী মানে এইবোৰত যোৱা কমাই দিছে তাৰপিছত মানে আমাৰ কিতাপৰ গুৰুত্বতটো কমি গৈছে মানে বহুতে ভাবে যে শিক্ষাৰ ক্ষেত্ৰতে মানে বহুতে ভাবে যে আমি অনলাইন মাধ্যমৰ জৰিয়তে পঢ়ি লম কিতাপৰ কোনো দৰকাৰ কাৰ নাই কিতাপ মানে তেওঁলোকে নিকিনে
হয় হয় আপুনি গোটেইখিনি কথা ভালকে বুজাই দিলে যে পুথি আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আমাৰ দৈনন্দিন জীৱন যাপনৰ কাৰণে
হয় মানে আপোনাৰ লগত কথা পাতি আজি বহুখিনিয়ে জ্ঞান লাভ কৰিলো
কি হয় হয় আপোনাৰ পৰা মই বহুখিনিয়ে পাইছ পাইছোঁ আপোনাৰ পৰাও মই
হয় দিয়ক আজিলৈ সামৰিছো ধন্যবাদ
ঠিক আছে